অঁ, মনত পৰিলে আজি ইমান দিনৰ মূৰত। উ
নাই এনেই আৰু ফোন কৰিলো দিয়া, এনে আছিলো ঘৰত অলপ মানে বহি আছিলো আৰু ক তোমাক ফোন কৰিলো দিয়া অলপ এনেই কথা পাতিব বা তোমাক খা খবৰ ল'ব আৰু বাকী ভালে আছেনে নাই পিছে?
আছোঁ আছোঁ ভালে আছোঁ। তুমি তোমাৰ ভালনে?
মোৰ চলি আছে দিয়া জীৱনটো ঠিক - ঠাক চলি আছে আৰু ক'বলৈ গ'লে বাকী ঘৰৰ ফালে ভাল আৰু চবৰে?
আৰু ঠিকে চবৰে ঠিকে বাৰু। অ' তোমালোকৰ ঠিক নে চবৰে?
ঠিকে আছে দিয়া মানে বেমাৰ পাতিতটো হৈয়ে থাকে দিয়াচোন কিনো ক'বা সৰু সুৰা আৰু বেমাৰ পাতি। এইবিলাকতো হৈ থাকে, অ' বাকী তোমাৰ কাৰোবাৰ ঘৰত বেমাৰ হোৱা শুনিছিলো এ' কাৰ বেমাৰ হৈছে? পিছে - -
এ' মাৰ অলপমান তোমাৰ এনে কঁকালৰ বিষ হৈ আছিল তাকে ভাল পালে দি এতিয়া, মেডিচিন - চেডিচিন খায়। এইবিলাক হৈ থাকে ন বয়সৰ লগত তোমাৰ হড়বোৰো অলপমান দুৰ্বল হৈ যায়তো। বেমাৰ এনেকুৱা হৈয়ে থাকে পিছে, বাকী আজি তোমাৰ খেল আছিল নহয় ইণ্ডিয়াৰ খেল আছিল চাগে আজি চোৱা নাই নেকি তুমি?
ইণ্ডিয়াৰ খেল আছিল ন অ চাম ৰ'বা এতিয়া। মানে তোমাৰ আজি এটা নতুন মানে মানে তুমি জানাই চাগে মানে কম বয়সতে আৰু চাগে তোমাৰ সেই সেই কৰিব আৰু মানে ইণ্ডিয়াৰ যিটো টিম আছে তাতে চাগে তোমাৰ খেলিব আৰু। হয়নে নহয় চাব লাগিব ৰবা মানে মানে জানে তুমি সি কিমান মানে তোমাৰ অহ জনজাত হৈ চিতে মানুহৰ কিবাকে ইপি এল দেখ সিচাত
হয় হয় দেখিছো বাৰু, নেদেখা নহয়।
কিবাত কোৱা হে তুমি
কি কৈছা? হেল্ল' কি কলা? অ কোৱা? কোৱা শুনি আছোঁ তোমাৰ এই অলপমান নেটৱৰ্কৰ প্ৰব্লেম। খেল মানে খেল খেলৰ কথা ক'ব গ'লে তো তোমাৰ শেষ নহয় এ খেল তুমি এতিয়া বাৰু ইণ্ডিয়াৰ খেলা আছে আজি চাবতো লাগ গিব। কিন্তু ৰাতি ফুটবলো আছে নহয় নৰৱে আৰু ফ্ৰান্সৰ খেলা আছে এইখন চাব লাগিব। চাৰে বাৰ বজাৰ পৰা ত সেইখনো আছে মানে কেইদিন বৰ টাইম তোমাৰ টাইমবোৰ নিমিলা হৈছে খেলা চলিয়ে থাকে এনি টাইম ক্ৰিকেটত হওক ফুট বলৰ হওক সকলো ধৰণে খেলা চলি থাকে তাতে আৰু মই তোমাৰ গাড়ীৰ যিবিলাক ৰেচ হয় বাইকৰ ৰেচ সেইবিলাকো চলি থাকে ন। শনিবাৰ ৰবিবাৰে সেইবিলাকো চাব লাগে। মানে এনেকুৱা হৈছে তোমাৰ আহৰি নাই আৰু ইটোৰ পৰা সেইটো চাব লাগে সিটোৰ পৰা ইটো। আৰু তোমাৰ আজিকালিতো আমাৰ ইণ্টাৰনেটবোৰ শেষ হয় নাহে নহয়, আনলিমিটেড থাকে নহয়। তাৰ কাৰণে সুবিধা হৈছে দিয়াচোন খেলবোৰ চাই থাকিব পাৰি আৰু একো বেছি পইচা খৰচো কৰিব নালাগে ৰিচাৰ্জ কৰি থাকিবও নালাগে বাৰ বাৰ ত' সেনকুৱা খেলৰ কথা ক'বলৈ গ'লেটো তোমাৰ মই নিজে তোমাৰ ফুটবল খেলো যিহেতু ফুটবলৰ কথা বেছিকে জানো আৰু। বাকী তুমিতো চাগে ক্ৰিকেট ভাল পোৱা মানুহ। ত' সেইকাৰণে ক্ৰিকেট তৰ বিষয়ে জানা বেছিকে হয় নে?
অঁ জানো দিয়া অলপ চলপ আৰু ইমানো নাজানো দিয়াচোন কিন্তু যেখিনি জানিব লাগে জানো আৰু বাকী তুমি এটা কথা লক্ষ্য কৰিছানে আজিকালি মানে তোমা মাৰ এটো প্ৰজন্ম আছে বা তোমাৰ উঠিওৱ যুৱক যুৱতি এ তোমাৰ এই নতুন যিবিলাক যুৱক যুৱতী আছে। উঠি অহা যুৱক যুৱতী বিলাক এ ধৰি ল আমাৰ আৰু সৰু‌ আৰু এই সেইবিলাক যুৱক যুৱতী তোমাৰ বা আ তোমাৰ ল'ৰা ছোৱালীয়ে কিন্তু এই যিটো খেলৰ প্ৰতি যিটো আসক তি সেই যিটো মানে শাৰীৰিক যিটো খেল তেওঁ শক্তি শাৰীৰিক খেলৰ যিটো শক্তি থাকিব লাগে তেওঁলোকৰ সেই শক্তি আগতে ক'বলৈ গ'লে, মানে ধৰি লোৱা আমি যেতিয়া সৰু আছিলো আৰু তেতিয়া যিটো আমাৰ খেল লৰ অন্য সৰু সুৰা খেল আছিল য'ত আমি খেলিকেনে দুখ পাইছিলো বা তোমাৰ খেলি কিনে বহুত মজা লাগিছিল এতিয়াও মানে আমাৰ মনত আছে আৰু ক'বলৈ গ'লে সেই যিটো খেলাৰ যিটো মানে আমৰ যিটো নিচা সেই নিচাটো তোমাৰ যিটো তোমাৰ। আমাৰ যিটো প্ৰজন্মৰ আছে
সেই বৰ্তমান প্ৰজন্মৰ নিচাটো একদম খতম হৈ গৈছে আৰু খেলবোৰৰত মানে যিটো শাৰীৰিক খেল আছে সেই খিলৰ ওপৰত। মানে এতিয়া প্ৰথমে মানে ধৰি লোৱা তোমাৰ এই এই যিবিলাক অনলাইন সেইলত ব্যস্ত হৈ থাকে এই লাই আজি এইিলাক য ৰেচিং হয় তোমাৰ ফুটবল হয় বা তোমাৰ ক্ৰিকেট হয় এইবিলাকটো আজিকালি মোবাইল অনলাইন গেমতো পায়, ত তেওঁলোকে মানে ম'বাইলৰ যিটো অনলাইন গেম আছে সেইটোকে মানে তেওঁলোকে মানে যিটো স-সঁচা গেম আৰু সেইঁ থাকিম বুলি ভাবি লওঁ আৰু ক'বলৈ গ'লে, এইটো আৰু মোৰ মতে এটা ভুল ধাৰণা আৰু তেওঁলোকৰ আৰু তেওঁলোকে মানে যিটো ব্যৱস্থা কৰিছে আৰু এইবিলাক খেলৰ খেলা আৰু এই ব্যৱস্থাটো মৰমতে অলপ মানে কমাব লাগে তেওঁলোকে, মানে যিটো তেওঁলোকৰ যি হাৰত আৰু তেওঁলোকে এই গেমবোৰ খেলিবলৈ ধৰিছে সেই গেম বিলাকৰ যিটো প্ৰভাৱ সেই প্ৰভাৱ কিন্তু পিছত তেওঁলোকৰ নিজৰ শৰীৰতে পৰিব।
কোনো ল'ৰা ছোৱালী ওলাই নাযায় আৰু খেল খেলিবলৈ তো তাৰ কাৰণে কি হয় তেওঁলোকৰ যিটো তোমাৰ শৰীৰ চৰ্চা শৰীৰ চৰ্চাটো তোমাৰ কমকে হয়। কমকে হোৱাৰ ফলত তেওঁলোকৰ যিটো অ দেহা আছে বা তেওঁলোকৰ যিটো শৰীৰ আছে সেই শৰীৰটো তোমাৰ মানে যিটো চলাচল হব লাগে তেজৰ যিটো চলাচল সেই তেজৰ চলাচল কমকে হয়, তেজৰ চলাচল কমকি হোৱাৰ তেওঁলোকৰ ধৰি লোৱা কিছুমান বেমাৰ নতুন নতুন বেমাৰ যিবিলাক আছে সেই বেমাৰো সৃষ্টি হয় তেওঁলোকৰ। আজিকালি তুমি দেখিবা সৰু সৰু ল'ৰা ছোৱালী বিলাকে কি কিমান পাৱাৰী পাৱাৰী চশমা পিন্ধাই পিন্ধা কৰিছে আৰু ত সেইবিলাকো বহুত সমস্যা দেখা দিছে আৰু তোমাৰ ধৰি লোৱা এই যিবিলাক বিলাক সৰু সুৰা বেমাৰ আৰু এ আজিকালি জানাই তুমি কিমান সৰুৰ পৰা বেমাৰ হোৱা হৈছে আমাৰ এতিয়া আমাৰতো বাৰু আমি বাৰু আগতে বহুত খেল খেলিছিলো আৰু ধৰি লোৱা আমাৰ এই খেলবোৰ খেলাৰ কাৰণে আমাৰ যিটো আগৰ যিটো শৰীৰ আছিল সেই শৰীৰটো বহুত মানে পাতো আমি য'ত ততে জঁপিয়াই আহিছিলোঁ বা য'তে আমি দৌৰিব পাৰি কিন্তু আমি ঘৰত বহি বহি আৰু বা তোমাৰ মোবাইলটো চাই চাইয়ে মানে এনেকুৱা হৈ গৈছে আমি এতিয়া দৌৰিব চৰিব নোৱাৰো আৰু মানে এনেকুৱা লাগে যেন এতিয়া আমি মানে এজন মানে ধৰি লোৱা আমাৰ চাবা চোন আমাৰ যিটো গা য শৰীৰ আছে সেই শৰীৰটো মানে গধীৰ হৈ গৈছে এনেকুৱা লাগিছে আৰু। যিমান দিন বাঢ়িছে সিমানে তোমাৰ শৰীৰটো আমাৰ গধিৰ হৈ গৈছে, মই ভাবো যে আমি এৰিব লাগে আৰু কাৰণ তোমাৰ চোৱা খেলৰ ওপৰত যোন গুৰুত্ব নিদিওঁ ত যিটো ভাৰতৰ যিটো আৰু আহিব লগা প্ৰজন্ম আছে বা তোমাৰ ভা-ভাৰতবৰ্ষৰ যিটো আহিব লগা প্ৰজন্ম আছে সেই প্ৰজন্মটো খেলৰ ওপৰত গুৰুত্ব নিদিব যিবিলাক শাৰীক খেল আছে তাৰ ওপৰত গুৰুত্ব নিদিব তাৰ ফলত
কি হ'ব তাৰ নতুন মাৰ সৃষ্টি হব পাৰে হয়নে নহয়, আৰু তোমাৰ ধৰি লোৱা যিটো ভাৰতক যিটো অলিম্পিক হওঁক বা তোমাৰ অন্যবিলাক খেল হওঁক, ফুটবলে হওঁক, এতিয়া দেখিছা তুমি ফিফা ৱৰ্ল্ড কাপ চলি আছে। ত ফিফা ৱৰ্ল্ড কাপত আমাৰ যিটো ভাৰতীয় দল হ'লে হয়, যিটো আমাৰ ভাৰতৰ দল হ'লে হয়, তেতিয়া আৰু কিমান ভাল লাগিলে হয়, সেই দল আমাৰ যিটো নিজৰ দেশৰ দলটোৱে চাপৰ্ট কৰিব বা, উৎসাহ জনা উৎসাহ দিবলৈ ত সেনেকুৱা কথা আৰু, ত সেইকাৰণে আমি ভৱিষ্যতৰ খেলৰ ওপৰতো অ ধ্যান দিব লাগিব, তেতিয়া আমাৰ আমি অলিম্পিকত গ'ল্ড মেডেল আনিব পাৰিম বা তোমাৰ অলিম্পিক জিকিব পাৰিম বা যিবিলাক অন্য যিবিলাক থাকে ন, টৰ্ণামেণ্ট থাকে ন, প্ৰত্যেকটো খেলৰে সেই বিলাক শিকিব পাৰিম, ত সেনেকে আমি তোমাৰ অলপ অলপ কে আমি খেলৰ প্ৰতি যিটো আসক্তি ল'ৰা ছোৱালী সে আসক্তিটো তোমাৰ বঢ়াই নিব লাগিব, এই ধৰি লোৱা তোমাৰ তুমি মই কলোৱে যে পোন্ধৰ বছৰে শিশু আছে, সেইটোৱে ক্ৰিকেট, কি ধৰণৰ ক্ৰিকেট খেলে ন। সেনেকুৱা দেখিলে আৰু মা সেইবিলাকে আৰু আসক্তি পাব ক্ৰিকেট খেলিবলৈ, সেনেকুৱা আৰু দিয়া বাকী তুমি নক'বা নেকি আৰু?
হয়, হয়, মানে ন বৰ্তমান সময়ত তোমাৰ যিবিলাক আমাৰ লৰা ছোৱালী আছে, তেওঁলোকে মানে এ তোমাৰ শাৰীৰিক ভাৱে খেল খেলিবলৈ টানে পায়, তেওঁলোকে ঘৰত বহি মোবাইলত গেম খেলা সেইবিলাকে মানে খেলা ইচ্ছাটো নকৰে খেলিবলৈ বা, আ যিবিলাক আমি বাহিৰত যাই কৰো বা বাহিৰত যাই যিবিলাক খেলৰ ইচ্ছা, সেইটো সেইটোও কমি গৈছে বৰ্তমান সময়ত। সেনেকুৱা ধৰণৰ সমস্যাৰ ফলত কি হয় তোমাৰ যিটো মনৰ ইচ্ছা থাকে, খেল প্ৰতি বা যিটো মানসিক স্বাস্থ্য বা আমাৰ শাৰীৰিক স্বাস্থ্য, সেই দুটাতে প্ৰভাৱ পৰে আৰু কবলে গ'লে। কাৰণ আমাৰ আমি এতিয়া ধৰা আগতে তুমি কোৱাৰ দৰে ফুটবল খেলোঁ, ক্ৰিকেট খেলোঁ, বা বিভিন্ন ধৰণৰ কুৰা খেলে হওঁক বা সেইবিলাক খেলাৰ ফলত কি হয়, আমাৰ যিবিলাক শৰীৰ থাকে, শৰীৰৰ যিবিলাক মাচল বুলি কওঁ আমি, ত সেই মাংস পেশীবোৰ মানে ভালে থাকে আৰু, তেওঁলোক মাংস পেশী সিবোৰ যেতিয়া আমি একে টাইমত ব্যৱহাৰ কৰি থাকিম সদায় সদায় ব্যৱহাৰ কৰি থাকিম তেতিয়া অলপমান মাংস পেশিবোৰ তোমাৰ তোমাৰ টাইট হৈ যায়। বা সেনেকুৱা ধৰণৰ তুমি হৈ যায় আৰু মানে বেমাৰ নহয় আৰু সহজে বেমাৰ হোৱা দেখা নাপাবা কিন্তু বৰ্তমান তোমাৰ সময় তোমাৰ গাত থাকে মানুহৰ তুমি এতিয়া দেখিবা ল'ৰা ছোৱালীবোৰক তুমি যদি এতিয়া এশ মিটাৰ দুশ মিটাৰ দৌৰিব দিয়া সিহঁতৰ ভাগৰ লাগিব কাৰণ সিহতে যিটো শ শৰীৰ চৰ্চা ন শাৰীৰিক ভাৱে যিটো স্বাস্থ্য থাকিব লাগে তেওঁলোকৰ নায়ে কাৰণ তেওঁলোকে এনি টাইম তোমাৰ ঘৰতে থাকে আৰু মাক দেউতাকেও ভাবে যে মোবাইলতটো চাই থাকলিয়ে সেইটোৱে ভাল। বাহিৰত কৰ'বাত ঘূৰি-ফুৰাতকে কিন্তু আচলতে সেনেকুৱা নহয় যিটো বাহিৰত ঘূৰি ফুৰে। বা ঘূৰি-ফুৰা যিবিলাক ল'ৰা-ছোৱালী আছে তেওঁলোক একো বেয়া কামত ঘূৰি নুফুৰে নহয়। সকলোৱে তোমাৰ তেওঁলোকে কিছুমানে হয়তো খেল খেলিবলৈ যায়, বা সকলোৱে কিছুমান কিছুমান নহ কিছুমান কামত ওলাই যায়, ত' এনেকুৱা ধৰণৰ চিন্তা ধাৰা অলপ সলনি হলে ভাল আৰু। কাৰণ, আমাক আমাৰ মাহতেতো সেনেকুৱা কোৱা নাছিল যে ঘৰৰ ভিতৰতে আৱদ্ধ থাকিব লাগিব বা ঘৰৰ ভিতৰত সকলোবোৰ কাম কৰিব লাগিব কিন্তু বৰ্তমানৰ মাক দেউতাকে তোমাৰ মবাইল টো দি দিব ল'ৰা ছোৱালীক আৰু মোবাইলটোতে ব্যস্ত কৰাই ৰাখে আৰু তাৰ ফলত তুমি কোৱাৰ দৰে কাম বন ষত চছমা লব লগা হয় তেওঁলোকৰ বা বিভিন্ন আহা তেওঁলোকৰ বেমাৰে দেখা দিয়া শৰীৰত ত এনেকুৱা ধৰণৰ সমস্যা আৰু ক'বলৈ গলে মানে সমস্যাৰ শেষ নাই আৰু আৰু খেলটোতো ক'লোৱে খেলৰ বিষয়ে তোমাৰ বৰ্তমান সময়ত গুৰুত্ব নাই দিয়া মানুহৰ। আমি যিমান গুৰুত্ব দিওঁ, সিমান গুৰুত্ব নাই। বাকী নহলে এই বিষয়ে পিছত কথা পাতিম দিয়া ৰাখিছোঁ এতিয়া।
অঁ হ'ব দিয়া, কেতিয়াবা আৰু পিছত কথা পাতিম।